ভাল লাগছে নহয় দালি হেল্ল'
অঁ
হেল্ল'
অঁ শুনিছনে
অঁ শুনিছ কি কৰিছ কি কৰি আছ
কি কৰিব এনেই গৈ আছো ত
মই এই এনেই বহি আছো মোৰমূৰতো অকণ চাবলৈ গৈছো।
আঁহ-অঁ স আজি বোলে বইল মাংস খালী।
বইল মাংস মানে মইতো নাখাওঁৱে বইল মাংস সিহঁতে খাইছে এই উৎপলে লৈ আনিছে, সি নিজে সি নিজে বনাইছে।
কিহে বনালে চব চবজি তবজি দি দিছো চাগে।
কে ম'ম' চুপটো বনাই মই আদা নহৰু পিয়ঁয়াজ চিয়াজ মিক্সিত মাৰি দিলো কেঁচা জলকীয়া তিনিটামান তাত দি সি নিজে বনাইছো তাৰপিছত মই দুপৰীয়া পানী ঢালা ভাত খাই লৈ একেবাৰে যিহে হ'ল। টোপনি কব নোৱাৰো দুঘন্টামান কণে চব শুনি আছো চকো মেলিবই নোৱাৰো টোপনি তাৰপিছত ভাতকেইটা মই বাঢ়িহে দিছো সিহঁতে খালে সিহঁতে ভাল পাইছে তিলিকিও খালে অকমান
আমাৰ এই বমাজীয়ে মানে চব চব্জি তবজি কি বইল কৰি দে
আজি বিলাহী চিলাহী দিয়া নাই অকল মাংসটো বইল কৰি কৰি কৰি যেনেকে চুপটো ম চতো উম মইতো নাখাওঁ ইহঁতে চবে ভাল হৈছে বুলিয়ে কৈছো। তাৰপিছত সি আহোতে ধিক কিয় লৈ আহিছ মোৰলৈ ঘৰৰ মচুৰ দালি তাৰপিছত দৈ অকমান মই যে বিহুকেইদিন দৈ ভালকে খাবলৈ নহলেই ইফালে যোৱা সিফালে যোৱা দৈ অকমান সেয়া লৈ আহিছো। তাৰপিছতে সেয়া আকৌ যাওঁতে সি পচ হেৰি এই হেৰি যে এই কঠালৰ মুচি দুটা লৈও গৈছে ঘৰলৈ লৈ যা
মচি খাইচনে নাই?
খোৱাই নাই।
কিয়?
এই খোৱা হোৱাই নাই বেয়া পাই যে খাবলৈ দিছিও ইমান নাখায়। সেইদিনাখন হেৰিয়ত খালো এই বুলহঁতৰ মেৰিজ ইউনিভাৰ্চিটি আছিল যে সেই তাত খালো আজি আকৌ গোটেইে আলহীয়ে আলহী সন্ধিয়াতে ভনী আহিলে। ধনী মা, ‌ পোৱালিটো, মালা মালাব বোৱাই ত তেল পিঠা গুৰি থৈছিলো, সেয়া তুচিক কেইটামান ময়ো বনালো তাৰপত তুচিক বনাবলৈ সেয়া চাহ পাপৰ বিস্কুট চাহা এনেকে চাহ দিলো। সিহঁতে আঠটামান বাজি গল তেতিয়াহে গৈছে। মামিও গাটো বেয়া বোলে বিকি হত আকৌ চিনেমা চাবলৈ গৈছিলে। ফোন কৰিছে বাবা দটা আছে নেকি কৈছ বাবা দটা নাই নহয় বাবা দটা প্ৰগ্ৰামলৈ গ'ল কৈছে মায়ও ভাল হ'ব পা নাই বোলে। দিগদাৰ পাইছে নাই নহয় বাবা দা
ত খাইতিয়া
এতিয়া ড্ক্তৰ তালৈ নিব নেকি কালি ডিমাপুৰলৈ নিছিলেহে।
হয় নেকি?
দিনত মাংস কিবা প লাই শাক দি বনাই যে গাহৰি মাংস সেয়া খুৱাইছিলে বমি হৈছে নেকি। তেওঁও নাই আৰু পগমত আছে ফোন কৰি আছো ধৰা নাই আৰু হোজাই পৰা পতককে নাপায় বিহিন। সময় লাগিব আহি পাওঁতে পাওঁতে উম দেৰি হ'ব আহি। আকৌ কাইলৈ উত্তৰ গুৱাহাটী আছে। এলি যাম ৰাতিপুৱা যাবগৈ।
তাকেই। হয় আমাৰ আকৌ বিয়া ওলাইছে
কা‌ৰ বিয়া?
এই যে আঠমগলত যে যাক গাড়ী লৈ গৈছিলো যে।
আহ।
তাৰ জীয়েকৰ।
আহ। ইফালে মাজুলিত মে লাষ্ট অফ ডট
অ' কিমান ডাঙৰ ছোৱালীজনী?
এইবাৰ ফাইভৰ
অ'। ইয়াৰ মন্দিৰতো নহয় জানো?
অহ
অ
সখী হয় আমাৰ পৰিয়ালোও হয় বাৰু হৰিভকত উম
তাইকো সেই বইল দালি অকণ দিয়ে মই মানে বইল দালি বনাইছো তাইকো বইল দালি অকণ দিয়ে
কাৰনো চাৰিদিনীয়া গা ধোৱা মাতিব আহিছিলে
আহ
উম
উম
এতিয়া ভাৰতিনত
উ
বিয়াৰ এঘাৰ দিনত থাকিব
অহঁ
উম উম এই ভাত খালানে নাই
পনিৰ ভাত কেইটামান খালে ৰি ৰুতি ডেৰখন খালে
অঁ
কেতিয়াবা আকৌ নিজে ভাত কেইটা সেইদিনাখন খানা দিলনাখন
উম
নিজে লৈ পেলাই ভাত খাইছে
উম
চুচী মুচি খাইছে তাপা কেতিয়াবা অ আজি দিলো নেখালো ৰাতিপুৱা খাই
উম
স
মন যাব লাগিব কেতিয়াবা আমাৰ এইয়ো ধুনীয়াই খাই কেতিয়াবা একো নোৱাৰিয়ে খাৱ
উম
উ এই শুলে
নাই খেপ চাই আছে
আহ
অ তোক মই অটটিংকাৰ টো দেখুুৱা নাই নহয় ন
নাই দেখুৱা
অ কাইলে ভিডঅ' কলিং কৰি দেখাম যে
অ অ উ
এতিয়া কি কৰি দিয়া সেইটো ত কেতিয়াবা অকণমান ভগৱানে কটাত কষ্টটো কমিছে
অ এইটো বেচ আহিলে আৰু ভাল হ'ব এইটোতো আধা গৈছিলেই ন এইটো আৰম্ভণি পৰা পাইছো আহ আধা যোৱা পাঁচ হাজাৰ
অ
তেন্ত এইটো পোৱা বেচ আহিলে ভাল হ'ব আৰু
এইটো বেছ মানে কি হ'ল তোৰ বৰ বৰষুণ বৰষুণ বৰষুণতে পালে আকৌ তৎক্ষণাতে ৰ'দ টো দি কি ইমান গৰম পৰে পোৱালি কেইটা মান এজাষ্ট হ'ব পাল
এতিয়া এতিয়া কেই কেইজি মান হৈছে
এতিয়া ডেৰ কেজিহে হৈছে
দুই কেজি ওপৰত আহিব লাগিব ন
উম
এইবাৰ আগৰ কানে হবনে চাগে কমিব
কমোৱা
এইটো বেচ ভাল আছিলে ন ইয়াৰ আগৰ আগতো
আগৰ আগতো ভাল আছিলে গ বাৰটোও ভাল আছিলে
উম
শসাগ ঘৰতটো বেছি ভাল আছে
উম উম এই অকমান ঠাণ্ডাত ভাল
উম গৰমটো ভাল যদি মানে সিহঁতে সৰুৰ পৰাই গৰমটো পাই থাকে তেনেহ'লে বডী টো এটজ সিলিবকে
তহঁত তাত আকৌ বৰষুণতো বেছিকে দিয়ে যে
বৰষুণে মই লখিমপুৰ যোৱা দিনাখনৰ পৰা বৰষুণ চাইছোঁ
আমাৰ ইয়াত আকৌ তেনেকে বৰষুণ নাই যে
তাৰপিছত তোৰ মানে কি সেই ত দিয়া যোনদিনাখন দিবস শি তখন মানে ইমানেই বেছি গৰম লাগে সেইটো কাৰণে মানে এই প্ৰব্লেমটো হৈছে
উম উম
এ তাকে তাত ইমান মই বৰষুণটো নাই বোলে।
আহ।
নাই বৰষুণে দিলেও ৰাতি অকৌ সময় দিয়া আৰু
উম তেনেকুৱা বতাহ ধুমহা।
ন বহুত জেগাৰ জেগা হৈছে আমাৰ ইয়াত নাই।
উম উ। সেইটো কাৰণে দিগদাৰ হৈ যায় আকৌ।
উম। কাপোৰ কানি সোপা
কাপোৰ কানি শুকালে। প্ৰথম কে সে এতিয়া মানে পেন্টত প্ৰেচাৱ নকৰা হ'ল নহয়।
উম।
খুব কোনোবা এটা সময়ত মানে টান টান লাগিলে সি মানে ফৰি নিচিনা হ'লেহে মানে লাইছে
উম এইয়ও কয় কিন্তু কোনবা সময় কৰিব দিয়ে। ইমান সময় আকৌ নিজে কৰিবকে নিজে খুলি পেলাই কৰে যে কৈ দিয়ে এই তাইক পিন্ধাই দিব নেতি টাই পাম
আহ।
বিনা ন
অহ।
উম।
এটা পেকেট এনে আছো তাইকে দি দিম ৰ। লখিমপুৰ যাওঁতে কিনিছিলো। স দুটা থাকাত টো ভাবিছোঁ ইনে থ জিলে তেনকটা সেই
মই এই ৰাতি বিধাই দিওঁ ক'বালৈ গ'লেও বিধাই আৰু
উ তাৰ পৰা সেই দুটা পেকেট নিছিল মানে তাৰপ তপি কে টা জ্বৰ হওঁতে তাক পিন্ধাইছিলোঁ নুমুতে আকৌ তেনেকে লৈ সেই মাজতে বৰষুণ দিওঁতে তাৰপা সে পিন্ধাই দে সি তকো সি পেণ্টটো খুলি খুলি পেচাব কৰে
উম
উম
খালে হ'ল এভাগতো হল
উম সেইটো টা নিজে হ'ল বাও দেই সেইটো
উম
তোৰ মানে বাৰ্থডে যোৱা এমাহ মানৰ পিছত নকোৱা হয়
উম
উ
আ উ গাখীৰ হব লাগিব ইহঁতক আও
আহঁ
এই তিন বছৰ খবৰ দিব লাগে আচলতে
প দিব লাগে কিন্তু বেলেগ বস্তু খোৱা হয় তেতিয়া বোলে পাবান খাইছে বেলেগ কথা
উম হ'লেও মই গাখীৰটো কম তাই ক অ নহয় গাখীৰ তাই খোৱাত কম আৰু লটোও কম
কা তোৰ
উম
কিয় কমিল বা
কমি গল নিজে নিজে কমি গল নিজে নিজে কমি গ'ল বহুত কমি গ'ল না নাপায়
অঁ
অ
এফালে খাই থাকিব এফালে তাৰ চকুত দি থাকিব
আহ উম দে
অ দে দে
অ' দেখো